হেলৌ!
শুনিছাঁনে?
অ শুনিছোঁ কোৱা।
উ কি কৰি আছা?
মই এনেই বঢ়ি আছিলো, তুমি কি কৰি আছা?
মই অলপ বাহিৰত ওলাই আহিছিলো, উ ফুৰিবলৈ যাম বুলি ভাবিছোঁ। চাহ চাহ খালো ৰাতিপুৱাই খালো চাহ। চাহ তোমাৰ ব্ৰেকফাষ্ট কৰিলো, ৰুটিৰ লগত।
খ অ
ক'ত ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। অ তুমি কবাত ফু এনেই ভাবিছোঁ অলপ ইমান গৰম আছে ৰ'দ দি আছে, বৰষুণ দি আছে। এই বতৰটো ইমান ভাল নহয় না তাৰ কাৰণে ওচৰতে ক'বাত ফুৰিবলৈ যাম বুলি ভাবিছোঁ।
অ অ এতিয়াতো এই ৰ'দেই দিছে এতিয়া ফুৰিব যাব পাৰা।
অ ৰ সাতাতকে ৰাতিপুৱা একো
দুটা মানৰ পৰা বৰষুণ দিয়া ষ্টাৰ্ট হৈ যায় দুটা তিনিটা তোমাৰ চাৰিটা সেনেকুৱা গধূলি টাইমতে বৰষুণ দিয়ে, তোমাৰ সেই দিনটো অলপ ৰ'দে দিয়ে।
হয় নেকি এ নহয় তোমাৰ দিন সেইটো নহয় অলপ আগতে অলপ বৰষুণ দিলেই আমাৰ পানে। তোমাৰ উম নটা মানত একবাৰ হাৰাকে কলা হৈ কে বৰষুণ দিলে। মই ভাবিলোঁ ডাঙৰকে দিব নেকি? তাৰ পিছত এ ইমান দিয়া নাই। তাৰপিছে এই পিনে কৰ'ৰবাত ফুৰিব যাওঁ এনে।
মই নাযাও আজি মই ফুৰিব কতো নাযাওঁ। এই যাম বুলি ভাবিছিলোঁ মোৰ লগৰ ঘৰ যাম বুলি ভাবিছিলোঁ, এতিয়া এই নাযাওঁ।
হ অ এ তুমি ফুৰিব ভাল পোৱানে?
অ ভাল পাওঁ।
হয় নেকি লাজ
এ ফুৰি কিনে ভাল পাওঁ মানে এনে। ফুৰি কিনে ভাল পাওৱে যেনেতো চবকে ফুৰি কিনে ভালে লাগে ঘৰৰত বহা মানে ফুৰাত বেছি ভাল হয় মানে মাইনটো ফ্ৰেচ হৈ থাকে আৰু মানে ফুৰিলেটো অলপ ভাল হয়। কিবা কিবি মেমৰি বনাব পাৰোঁ, আমি ত বহুত ভাল লাগে ন ফুৰি কিনে লগটোৰ লগতো আৰু ভাল লাগে ফেমিলিৰ লগতো ভাল লাগে। সেইকাৰণে আৰু বেছ দূৰ দূৰ জগাতো ফুৰিবলৈতো আৰু ভাল লাগে মইতটো কেতিয়াবা কেতিয়াবা যাও এনে পাৰ্কত। যাওঁ কেতিয়াবা মাহঁতৰ লগত যাওঁ পাৰ্কত যাওঁ নহলে এনেই যাওঁ আৰু ৰিজৰ্টত যাওঁ।
হয় নেকি?
অ তুমি যোৱানে?
ৰিজৰ্টত যাওঁ কেতিয়াবা, এনেকে তেনেকুৱা নাযাওঁ। ৰিজৰ্ট চিজত এনেই ফুৰিবলৈ যাওঁ আৰু গাড়ীলৈকে কবাত। তুমি এনে ফেমিলিৰ লগত ঘুৰিব ফুৰিব যাইকে ভাল পোৱা নে ফ্ৰেণ্ডৰ লগত?
মইতো চবৰেৰে লগত ভাল পাওঁ, মই ফুৰি কিনে ভাল পাওঁ আৰু মোৰ ফেমিলি? ফ্ৰেণ্ড বুলি নহয় আৰু ফ ফুৰিবলৈ ভালে লাগে আৰু।
হয় নেকি উম এনে লাষ্ট টাইম ক'ত গৈছিলা ফুৰিবলে।
উ মই লাষ্ট টাইমটো উম তোমাৰ সেইয়া কয় আছো উত্তৰ গুৱাহাটীৰ ফালে গৈছিলো।
হয় নেকি কাৰ লগত গৈছিলা
মোৰ লগহতৰ লগত গৈছিলো।
হয় নেকি অ লগৰতো লগত যায়কে ভাল লাগে মই লাষ্ট টাইম ত তোমাৰ এ তাতে গৈছিলো তোমাৰ।
অ এই তোৰ চন্দ্ৰপুৰ চাইডে গৈছিলো ফুৰিবৰ কাৰণে।
হয় নেকি
অ চন্দ্ৰপুৰত মানে ভাল লাগিছিলে ফুৰিবৰ কাৰণে তাতে ৰিজৰ্ট চিজৰ্ট আছিলে তাত। তাতে ঘূৰিব গৈছিলো চন্দ্ৰপুৰ চাইডে কেতিয়াবা ঘূৰিব গৈছা নে তুমি
নাই নাই মই সেইফালে নাই যোৱা।
হয় নেকি তুমি ক'ত গৈছিলা উত্তৰ গুৱাহাটী ন উত্তৰ গুৱাহাটী মইয়ো গৈছিলো উত্তৰ গুৱাহাটী কিহত ক'ত গৈছিলা তুমি
মই সেই উত্তৰ গুৱাহাটী তোমাৰ এনেই গৈছিলো গাড়ীত আৰু আমি তাত তাৰে পৰা আহি কিনে আকৌ উমানন্দ দ সেইটোত গ'লো এ নাৱত গ'লো নাৱত উঠি বহুত ভাল লাগে মোক।
হয় নেকি
তুমি উঠি পাইছা নে সেই নাওঁত
অ অ নাওত উঠিছোঁ মই নাওত বোটত গৈছোঁ মই বোটত যাইগে ঘূৰি মেৰিকে আহিছোঁ।
সেইকাৰণে মানে ভাল লাগে। গৈছিলোঁ মই। অ এনে গৈয়ে থাকো এই উত্তৰ গুৱাহাটী চাইডে উম তোমাৰ বোডত তোমাৰ বেছি টিকেট। এইটো দাম নহয়টো দহ টকা লয় ভাল লাগে হে ঘূৰিব গৈ যাওঁতে। মই লাষ্ট টাইম যাওঁতে দহ টকা লৈছিলে তোমাৰ কিমান লৈছিলে উম দহ টকা লয় এনেই ঘূৰিব যাব লাগে কেতিয়াবা। আৰু তাৰ বাহিৰে তুমি এ এ কি বোলে নতুন কে ব্ৰিছ বনাইছে সেইপিনে ঘূৰিব গৈছা নে কেতিয়াবা
অ অ সেইপিনে। সেই পিনে আমি আহিছো এ তোমাৰ সেই নতুন ব্ৰিজ যে বনিছে ন তোমাৰ সেই কিবা চেতু গুৰি নাম ন সেইটো।
চেতু অ পুৰনা পুৰনা ব্ৰিৰিজত যোৱা নে
নাই। নাই নাই সেইটো পুৰণা ব্ৰিজত নাই যোৱা সেইটো পুৰণা ব্ৰিজো তোমাৰ সেই কিবা শৰাই ঘাট দলং ন সেই। টো
শৰাইঘাট অ অ নতুনটোত গৈছা
উম উম দৈ সেই কিবা চেতু বুলি নাম আছে সেইটোৰ কিবা উৰুং চেতু কিবা নাম হয় এইটো ব্ৰিজৰ নামটো দিছে ইমান গম নাপাও আৰু
অ তাৰপিছত তাৰপিছত এইটো পু পুৰণা ব্ৰিজতো যাই থাকো আমি কেতিয়াবা আৰু তাৰ পিছত পুৰণা ব্ৰিজ হয় পুৰণা ব্ৰিজ যে আছে।
অঁ অঁ
সেইটো দি যোৱা যায় আমি গ'লে মানে মই পুৰণা ব্ৰিজ দি যাওঁ।
হয় নেকি?
যোন দিনা যাওঁ তাৰপিছত সেই কি বোলে তাতে ফুৰিবলৈ যাব জা বহুত মানুহে মানে তাতে নতুন ব্ৰিজত যায়গে ফটোত ত তুলি আছিলে হ।
স তোমাৰ সেইটো ব্ৰিজতো বহুত ভিডিঅ' বোৰ ভাইৰেল হৈছিল তাতে বহুত মানুহ বিলাকে ফটো-চটো টো তুল কিনা সে মানে বহুত ভাল লাগি আছিল যে সেইটো ডিজাইনতটো বহুত ভাল আছে যে মানে কিবা কিবি ডিজাইন কৰা আছে ন সেইকাৰণেটো ব্ৰিজটো মানে বহুত ফেমাচ হৈ যায় আৰু তাত গলে একদম বাহিৰৰ নিচিনা লাগে ন এই মানে মুম্বাইৰ নিচিনা লাগে সেইফালে।
মানে যি লুকচটো দি দিছে নহয় বাহিৰৰ আউট অফ কান্ট্ৰি নিচিনা লাগে।
হয় মোক তো আউট অফ কানণ্ট্ৰি নহয় এনেই মুম্বাইৰ নিচিনা আৰু মুম্বাইৰ তেনেকুৱা আছে আৰু আউট অফ কাউন্ট্ৰী টো
বাহিৰৰ কাণ্ট্ৰিটো এনেকুৱা আছে দেখোন তুমি যোৱা উম তুমি চাবাচোন এনে ফটো বা মেজ জিং কিবা। চাবাচোন বাহিৰৰ কাণ্ট্ৰিটো মানে এনেকুৱা এনেকুৱা ধুনীয়া ধুনীয়া জেগাবোৰ আছে ভাল লগা।
হয় হয় সেনেকুৱা ভাল লাগে আৰু বাহিৰা জেগাতো ফুৰিব এনে তুমি বাহিৰা কাণ্ট্ৰি ফুৰিব গৈছা নে কেতিয়াবা?
অ তেনেকুৱাতো নাই যোৱা কিন্তু মই একবাৰ গৈছিলোঁ নেপাল গৈছিলোঁ। এই আমাৰ ওচৰ কান্ট্ৰি হল তাতেই গৈছিলোঁ। তাৰ পৰা আহ। সেইটো নেপাল গৈছা নে কেতিয়াবা?
নেপালটো মই নাই যোৱা মই ভূটানৰ ফালে গৈছিলোঁ।
হয় নেকি আউট অফ ষ্টেট গৈছা মানে তুমি? অহ। আউট অফ ষ্টেট এনে ক'ত ক'ত ঘূৰি পাইছা আউট অফ ষ্টেটৰ তুমি?
মই সেই ভূটানত গৈছোঁ আৰু তোমাৰ সেই কি কয় অ ফালে উম কি কয় সেইটো অ সে মনেত ইটোয়ে অহা নাই। তোমাৰ এই এইটো তামিলনাডুত এই যে তোমাৰ সেই কি কয় উৰিষ্যাত গৈছিলোঁ উৰিষ্যাত।
উৰিষ্যা গৈছিলা?
হয় হয় সেই নামটো মানে মুখতে নাহে আৰু সেইটো। বহুত ভাল জেগাটো বাৰ সেইফাল সেই ইফালে মানে তোমাৰ সেই মানে বীজ আছে ন পানীৰ যে বহুত ডাঙৰ সমুদ্ৰ আছে যে সিমান ভাল লাগে সেইফালে আৰু তোমাৰ মানুহ বিলাক ইমানহে ভাল আছে। কিন্তু সেইয়ে সিহঁতৰ ভাষাটো আমি বুজিব নোৱাৰো ন সিহঁতে মে হ'লেও মানে ইংলিছত কথা পাতে নহ'লে কেতিয়াবা হিন্দীত কথা পাতে কিছুমানে হিন্দী জানে হিন্দী জানে সিহঁতে হিন্দীতো কথা পাতে মানে কিন্তু বহুত ভাল লাগিছে সেই তাত। এয়া ফুৰিব গৈছিলো এবাৰ বহুত ভাল লাগিলে সেইফালে।
তাৰে মানুহবোৰ কেনেকুৱা এনে? অসম অসমৰ নিচিনা ভালেনে ইমান ভাল নহয় বাৰু?
মানে ভালে আছে আৰু চবৰ চব জেগাৰ মানুহ ভালে থাকে ন, সেনেকুৱা। ত, ক'ব নোৱাৰি যে, অসমৰে ভাল বুলি চব জোগাৰে ভাল থাকে আৰু। ভালে লাগি থাকে, কলে যাই কিনে আৰু চবে ভাল এই আৰু যেনেকুৱা আমাৰ তাতে যাই কিনে হোটেল চোটেল বিচাৰিও পোৱা নাই, বিচাৰি পোৱা না ছিলো সিহঁতে আৰু হেল্প কৰিলে তাতে তাৰে মানুহ বিলাকে হেল্প কৰিলে, বহুত ভাল আছিল আৰু।
হয় নেকি?
হয় হয়। বহুত ভাল মানে সেনেকুৱা নহয় মে, বাহিৰৰ পৰা মানুহ আহিছে, মানে ইমান হেৰি কৰা সে টো নাছিল আৰু সিহঁতৰ বহুত ভাল আছিল। ভালকৈ বিহেভ কৰিছে ভালকৈ কথা পাতিলে, কিছুমানতো থাকে চব জেগাতো কিছুমান বেয়াও থাকে, কিছুমান ভালও থাকে ন সেইকাৰণে আৰু
উম, উম, উম, সেইটোতো ভয়।
ভাল লাগিছে, সেইটোয়ে এটা এইটোয়ে আছিল যে সিহঁতৰ ভাষাত তো, মানে ইমান বুজি পোৱা নাযায় ন, সেইকাৰণে আৰু অলপ সেই দিগদাৰ হৈছিল। আৰু আ, আমাৰো ভাষাটো সিহঁত বুজি নাপায় ন, অলপ হিন্দীতে কথা পাতিব লাগে, হিন্দী পাতিলে আৰু সিহঁতে বুজি পাই অলপ-চলপ কিছুমানে বুজি পায় আৰু কিছুমানে নাপায় আৰু কিছুমানেতো তোমাৰ ইংলিছত নাযা যানে এ, হিন্দীও নাজানে। মানে সিহঁতৰ ভাষাতে কিবা-কিবি কৈ থাকে অ, হয়, হয়, আৰু কিছু মানে জানে ইংলিছত। মানে কথা পাতে কিছুমানে, মানে ইমান টেলেণ্টেড মানুহ বিলাক আছে ন, তাতে তোমাৰ সেই, বুঢ়ী-বুঢ়ী মানুহ বিলাকে মানে ইমান ইংলিছত কথা পাতে, সৰু-সৰু পোৱালিও ইংলিছত কথা পাতে, কিন্তু বহুত ভাল হয়। এইফালে।
অ, তামিল আৰু ম, উম, তামিল আৰু মালিয়ালমত কথা পাতে ন।
উম, উম, তুমি সেই নেপালত গৈছিলা, নেপালৰ মানুহ বিলাক কেনেকুৱা?
নেপালৰ মানুহ, ভালেই বেয়া ক'ব নোৱাৰি আৰু অ, বেয়াও নহয় ভাল নহয় মানে, নেপালত আৰু নেপালত ভাল আছে, চোব হিন্দু মানুহ ন, তোমাৰ। আমাৰ হিন্দু-মানুহ, হিন্দু কানট্ৰি ক'ব গলে, এটাই নেপালে। সেইকাৰণে তাতে যাব লাগে আৰু বাহিৰত, বাহিৰতো তোমাৰ যাব পাৰি। যেনেকুৱা হ'ল ডুবাইত অ, ডুবাইত তোমাৰ বহুত ৰিলিজনৰ মানুহ থাকে, আমাৰ অসমত বহুত ৰিলিজনৰ মানুহ থাকে। এই, সেয়াই আৰু। আৰু তাৰ পিছে তুমি এনে উৰিষ্যাত গ'লা, তাতে ইডলি- ধচা খালানে?
অ, অ, খালো সেইটোতো মানে তাতে তো, কি কম আৰু ৰাতিপুৱাৰ পৰা ৰাতিৰ দিনলৈকে সেইটোয়ে খালো আৰু।
হয় নেকি, তাৰে ফেমাচ কি লাগিলে, তোমাৰ কি, কি, কি, বস্তু লাগিছে।
টো, ভাল লাগিল মোৰ ইডলিটো ভালে লাগিল, খাইছো ইডলিটো ভাল লাগিল কিন্ত তাৰে আৰু ডচাটো ইমান ভাল পোৱা নাই, ইডলিটো বহুত ভাল পালে।
হয় নেকি, ইডলিটো ভাল পালা, অ, এনে কিমান দিন থাকিলা তাতে তুমি?
অ, মই তাতে এনে, দহ দিন থাকিলো, মাহতৰ লগত গৈছিলো দহ দিন থাকিল
উম, অ, হয় নেকি? দিয়া ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া, ধন্যবাদ।